তা
অ পাই আছো পাই আছো কি খবৰ তোমাৰ
ভাল ভাল তোমাৰ
আছো আছো ঠিকে আছো
ঘৰত চবৰে ভাল
আছে আছে চব ঠিকে আছে
মোৰো ভালে চলি আছে কিবা এটা
চলি আছে আও এতিয়া কি কৰি আছা
আছো এনে বহিয়ে আছো বাকী তোমাক ফোন মা মানে তুমিতো ছাগে কেইদিনমান আগত কাবাডী খেলি আহিলা
অ অ মই কাবাডী খেলিব গৈছিলো এই তোমাৰ কি কয় এইখন মানে তোমাৰ এই আমাৰ ইণ্টাৰ ষ্টেট আছিলে তাত তাতে কাবাডী খেলিব গৈছিলো আজি বেছি দিন হোৱা নাই আহা যোৱা সপ্তাহত গৈছিলো খেলি আহিলো
ত' কেনেকুৱা হ'ল
অ আমি আমি তাতে তোমাৰ ফাইনেলত হাৰিলো এ কি কয় চিলভাৰ পালো মানে ৰান যোনটো কয় আমি ছেকেণ্ড হ'লোঁ আৰু ফাইনেলত মানে তোমাৰ মানে আমি তিনি পইণ্ট দি হাৰি গলো সেয়াই বাকী নিত এতিয়া আৰু প্ৰেক্টিচ কৰিব লাগিব
বাকী মই ফোন কৰিলো মানে মও মানে কাবাডীত জয়েন কৰিম বুলি ভাবিছোঁ
অ তুমি কাবাডী খেলিবা নেকি আগতে খেলি পাইছা
নাই পোৱা নাই মানে সেইকাৰণে তোমাক ফোন কৰিলো মানে মানে এনে দেখিছো নেদেখা নহয়
অ অ এনে জানা আৰু মানে কিন্তু মানে নিজে খেলি পোৱা নাই
মানে অ নিজে খেলি পোৱা নাই আৰু বাকী মানে কেইজন প্লেয়াৰ থাকে সেইটোও মই ভালকে নাজানো।
অ অ এনে কাবাডীত তোমাৰ অ অ আচ্ছা আচ্ছা মই এনে তোমাক কৈ দিওঁ আৰু মানে তোমাৰ মানে কি কাবাডীত মানে তোমাৰ সাতজন প্লেয়াৰ থাকে। যোনে মানে সাতজন প্লেয়াৰ মান প্লেং চছেভেন বুলি কয় যোনে খেলে আৰু ছাবিউটত তুমি পাঁচজন নিব পাৰা মানে ট'টেল তোমাৰ ক'ব গ'লে বাৰজন প্লেয়াৰ ঠিক আছে মানে চাবিিউটত তোমাৰ পাচজন নাথাকিলেও হ'ব। কিন্তু নে মেক্সিমাম পাঁচজন তাতছে ওপৰত তুমি ৰাখিব নোৱাৰা আৰু চবতছে কম মানে দুজনটো ৰাখিব লাগিব কাৰণ কাবা্ডীটো অলপ মানে তোমাৰ অ কব। মানে কি কম হেৰি হেৰি হয় ন মানে খেলতো অলপ মানে ৰিস্কি হয় ন মানে। দুখ চুপ পাই যাব পাৰে দিয় চোন যিহেতু মে মানুহক যেনেকে ধৰি কেনে বগৰা বগৰীও হৈ যায় মানে কেতিয়াবা হাত চাত মানে ক'বাত সোমাই গ'লে মানে কি হয় এই অলপ দুখ পোৱাৰ মানে চান্সটো থাকে সেইকাৰণে মে হয়য়ে হা নোহোৱা নহয় আৰু বাকি এনে সাতজন প্লেয়াৰে মানে খেলে তাতে তোমাৰ মানে কাবাডী মানে তোমাৰ বহুত চবৰে চব গেমৰে মানে চব স্পৰ্টৰে নিজৰ নিজৰ ৰৰুল আছে দিয়াচোন ধৰা বন্ধা নিয়ম আছে নিয়মটো লাগিব। শিকিবই বাৰু খেল এখনত
লাগে লাগে সেইটো
লিব এই মানে কাবাডীটো তেনেকে আছে মানে তোমাৰ এনেতো জানাই চাগে কটৰ মাজত খেলে
অ সেইখিনি জানো এতিয়া মানে তুমি যে কলা পাই বুলি মানে কি লাগাতকে বেছি মানে
নহয় ন লাগাছে বছি নাপ পাই মানে তুমি যদি নিজে যদি সাৱধানে খেলে খেলা মানে তোমাৰ ধৰাৰো কিছুমান মানে নিয়ম আছে। ক'ত ধৰিব লাগে কোৱা ক'ত নালাগে তুমি যদি যেনে তেনে ধৰা তেতিয়াতো দু পাবই ন এইটো তুমিও দুখ পাবা যোন মনে থাকে যোনজন মানে হেৰি থাকে সেই তেওঁ দুখ পাব সেইকাৰণে মানে যোনে জানে মানে কবাদি খেলিব প্ৰফেচনেল হয়। সিহঁতক তেনেকে শিকোৱা যায় মানে যিহেতু কোচ বা ছাৰ বা মেডামে মানে যেনেকে শিকায় ন আমাক তেনেকে যদি তুমি কৰা তেনেহলে তুমি দুখ নু পোৱা মানে তুমি যদি যেনে তেনে মানে কিছুমানে আছে খেলি নাজানে মানে যেনে তেনে ন অকল মানে দৌ মানে খেলাই দিলে হ'ল বা দলিয়াই দিলে হল সেনেকা কৰিলেটো দু পাবই ন তেতিয়া কিন্তু সেইটো নহয় ন মানে তোমাৰ যিহেতু যিমানে যি নোকোৱা কিয় এটা স্পৰ্টছত তোমাৰ স্পৰ্ত মেনচিপটো লাগে। মানে স্পৰ্টত মানে কত টো এলাও নকৰে যে, আনটোক তুমি দুখপুৱাই কেনে তুমি নিজে জিকা।সেইটো স্পৰ্ট বুলি নকয় ন উ মানে প্ৰথম স্পৰ্ট পাৰ্চনৰ কাৰণে তোমাৰ সদায় যোনে স্পৰ্টচ খেলে, সিহঁতৰ কাৰণে সদায় প্ৰথম খেলুৱৈবোৰৰ কাৰণে প্ৰথম হ'ল নিজৰ শৰীৰটো। কাৰণ কিয় যিহেতু শৰীৰটো ঠিকে থাকিলে সেই খেলখন ভাল
উম উম হয় হয় সেইটো হয়। আচ্ছা তোমাক এ তোমাক মানে এটা কথা টো মানে মোৰ মানে বহুত কনফিউজন হৈ থাকে কাবাডীত। সেইটো মানে বহুত বহুত। তে কয়ো থাকে। মানে আমি যে এতিয়া লাইনটো সেইটো পাৰে যাওঁ মানে সেইটো কি কয় মানে মই নাজানো ভালকে।
অ ৰেড মাৰিব যেতিয়া যায় অ।
তেতিয়া যাওঁক। বহুতে কয় উশাহ নোলোৱাকৈ যাব লাগে কিছুমানে আকৌ উশাহ লৈ থাকিব পাৰে তে খালে কাবাডী কাবাডী কৰি থাকিব লাগে।
অ অ এক্চুৱেলি কি জানা তোমাৰ এটা মানে এটা নিয়ম আছে এই, উশাহ নোলোৱা উশাহ লোৱাটো একচুৱেলি কি হয় তোমাৰ ট্ৰেডিচনেল, যোনটো আমাৰ মানে ইয়াতে যোনে মানে এনে নৰ্মেলি কাবাডী খেল হয় ন, তোমাৰ ধৰা কিবা পাতিছে তাতে কাবাডী খেল হ'ল গাঁৱে চৱে পুৰা ত সেইটো নিয়ম আছিলে যে, কাবাডী উশাহ নোলোৱাকে ক'ব লাগে।কিন্তু যোনটো মেইন কাবাডী হয় তোমাৰ মানে মেইন বুলি নকওঁ দে। জোনটো কাবাডী মানে তোমাৰ প্ৰফেচন বোৰে খেলে খেল হয় মানে খেল হিচাপত জোনটো হয় মানে। প্ৰফেচনেলো যোনটো খেলে আজিকালিতো বহুত কিবা কিবি ওলাইছে। প্ৰ' কাবা্ডী লীগ আছে। তোমাৰ বহুত কিবা কিবি আছে ন। ত সেইবোৰত মানে কি হয় জানা উশাহ লোৱা উশাহ নোলোৱাাতো কেচ নাই। ঠিক আছে সেইটোত মানে ইমান ধৰা বন্ধা নিয়ম নাই কিন্তু তুমি কন্টিনুৱাচলি কাবাড্ডী কাবাড্ডী কৈ থাকিব লাগিব যোনটো তোমাৰ যোনজন তোমাৰ মানে ৰেফৰি থাকে বা জাজ থাকে তেওঁ শুনি থাকিব লাগিব। তোমাৰ মাতটো ঠিক আছে আৰু তাত তুমি জিভা এখন ওলাব নোৱাৰা সেইটো তোমাৰ নিয়ম আছে। উশাহ লোৱা নোলোৱা ধ ধৰা। বন্ধা নিয়ম নাই কিন্তু তোমাৰ জিভাখন ওলাব নালাগে। আৰু তুমি যাতে কাবা্ডি কাবা্ডী কৈ থাকিব লাগিব যোনটো নেকি। তোমাৰ ৰেফ্ৰি জনে শুনি থাকিব লাগিব যেতিয়ালকে তুমি অ কাবাক চুই কেনে ঘুৰি আহা। নাহাব বাা ক'ত তটো পৰা ওলাই নাহে
সেইটো মানে টাইম নাথাকে কোনো যাতে কা
টাইম থাকে থাকে নাই নাই থাকে থাকে টাইম থাকে তাতে তোমাৰ ত্ৰিশ ছেকেণ্ড থাকে। তোমাৰ ত্ৰিশ ছেকেণ্ড বা চল্লিশ ছেকেণ্ডত বেছিকে তুমি মে তাতে থাকিব নোৱাৰা। মানে তুমি সেই ক'তটো যদি তুমি যদি ধৰা গ'লা যায়। কেনে বুলি তুমি ধৰা ত্ৰিছ কিন্তু তোমাৰ হৈ গ'ল আৰু তুমি কাকো চোৱাও নাই। আৰু ওলাইও নাহিলে তেনেহ'লে তুমি আউট হৈ যাবা। তোমাৰ পইণ্ট এটা গুচি যাব গম পাইছা কিন্তু ত্ৰিশ ছেকেণ্ডৰ ভিতৰত অঁ
মই মই মানে ধৰি লোৱা তাতে গ'লো। ৰেড কৰিব গ'লো তাতে মই ত্ৰিছ কেন্দ্ৰতকৈ বেছিয়ে থাকে কিলো, কিন্তু মই কা চোৱা নাই, তেতিয়া মই মানে কি মই আউট হৈ যাম?
আউত হৈ যাবা, আৰু তুমি যদি চুই কেনে, অ তুমি যদি চু চুই কেনে ঘূৰি আহিছে, মানে চোৱাৰ পিছত যদি লগা লগ ঘূৰি আহা তেনেহ'লে ঠিকে আছে। তুমি বোলে এটা, এটা মানুহ। এজন মানুহক চোলা চুই কেনে তুমি ভাবিলা যে আৰু এজন মানুহ চুই যাৱ, কিন্তু তেতিয়ালৈকে যদি ত্ৰিশ ছেকেণ্ড হৈ যায় সেই মানুহজনটো আউট হব আউট। লগত তুমিও আউট হবা তেতিয়া। মানে তুমি যাক চুইছা, যে যাক তেওঁ আউট হব। তুমিও আউট হবা, কাৰণ কিয় তেতিয়া মানে কি হব ন, তেওঁক তুমি চুই দিলা ন। কিন্তু তুমি টো কৰ্ট ৰ পৰা বাহিৰত ওলাই নাহিলা তোমাৰ ত্ৰি ছেকেণ্ড সময়টোহে হৈ গ'ল, সেইকাৰণে মানে তুমিও আউট হৈ যাবা।
আচছা, এতিয়া মানে কিছুমানত মই দেখা পাও মানে ৰেট কৰি পেলাই যেতিয়া দৌৰি ওলাই আহে। ওলাই আহোতে অপনেন্ত টীম টোপা কোনোবা এজনে বা কিবা জাপ মাৰি পেলাই তাক টাচ কৰিব মানে চাই, সেইটো মানে কি আৰু?
মানে তোমাৰ সেইটো মানে কি মানে, একচুৱেলি কি হয় মানে যোনটো তোমাৰ তিন নম্বৰ ৰেট থাকে কে, মানে ধৰা তোমাৰ দু দুটা ৰেট গৈছে তোমাৰ টিমৰ পৰা দুটা ৰেট গৈছে, সেই দুটাই ব্লেংক গৈছে, ব্লেংক মানে তোমালোকৰ সেই দুজন মানুহে কাকো চুই আহা নাই দুবাৰে। মানে একেলাগে কে দেই, নে কনজিকিউটিভলি একেলেগে তোমাৰ সেই দুজনক চুই অহা নাই, তিন নম্বৰ যোনটো ৰেট যাব ধৰা তুমি তিন নম্বৰ বাৰ গৈ আছা আৰু তোমাৰ আগৰ দুটাৰে ৰেটটো মানে কেনচেল, মানে কেনচেল নহয় কাকো চুই আহা নাই, এক পইণ্টটো পোৱা নাই তেনেহলে কি হ'ব তিন নম্বৰ ৰেটটো মানে দু অৰ্ দাই ই ৰেত থাকে। সেটো দু ৰ দাই বুলি কয়। তাতে মানে কি তুমি চুবই লাগিব, যদি তুমি কাকো নোচোৱা ন তুমি আউট হৈ যাবা।
আচ্ছা, আচ্ছা, আচ্ছা।
ত' মানে সেই তেতিয়া মানে কি হয় ন', অপজিত টিমটো গম পায়, ত' এইটোতো আউটে হৈ যাবই ন' যদি নোচোৱে। ত' তাক ওলাই দিওঁ অলৰেডি। মানে সেনেকুৱা এটা থাকে।আৰু তোমাৰ মানে কি হয়, তুমি যেতিয়া মানে কাবাডীত ৰেড কৰিব যোৱা, তাতে তোমাৰ লাইন থাকে ন? যোনটো এটা কৰ্ট থাকে, কৰ্টতো মাজৰ যোনডাল লাইন থাকে। যোনটো দুইটা ভাগত এক একদম সমানকে ভগোৱা থাকে। সেইটো বেলেগ। তুমি পিছত আৰু এটা লাইন থাকে। ধৰা অপজিট টিমটোৰ এটা লাইন থাকে, যোনটোক বাৰ্গ বুলি কয়। তুমি যেতিয়া ৰেড যোৱা ন' সেই বাৰ্গডাল চুব লাগিব। যদি তুমি বাৰ্গডাল নোচোৱাকে ঘূৰি আহা মানে তুমি সিমানখিনিলৈকে ভিতৰত সোমোৱাই নাই। তেনেহ'লে তুমি আউট হৈ যাবা তাতে। তুমি বাৰ্গডাল চুব লাগিব। অ' বনাছো থাকে। মানে তোমাৰ তিনডাল, দুডাল লাইন থাকে। যে টিমত তাতে বাৰ্গ আৰু বিনা, বাৰ্গৰ পিছত বনাছডাল থাকে। ত' বনাছডাল তোমাৰ এক্টটিভ মানে তেতিয়ালৈ থাকিব। যেতিয়ালৈ তোমাৰ অপজিত টিমটোৰ কৰ্টত পাঁচটা বা পাঁচটাৰ পৰা সাত টা প্লেয়াৰ থাকিব। যদি চাৰিটা আছে, তুমি বনাচ নোপোৱা। ঠিক আছে। তুমি যদি বনাছডাল চুইও আহিছা। যদি তাতে চাই টা মানুহ আছে, তুমি বনাচ নোপোৱা। আৰু যদি মানে তোমাৰ যদি কৰ্টটোত সাতটা বা ছয়টা মানুহ আছে, তুমি যদি বনাছডাল চুইছা তেতিয়া তুমি এটা এক্সট্ৰা বনাছ পইণ্ট পাবা। আৰু কিন্তু বাৰ্গডাল চোৱাত তোমাৰ মানে কম্পালচাৰি হয় মানে, যদি তুমি বাৰ্গটো চুই কেনে নাহা তেনেহ'লে, তোমাৰ মানে সেই ৰেটটো কেনচেল কৰি দিয়া হ'ব, আৰু তাতে তুমি আউট হৈ যাবা। আৰু অপজিত যোনটো তোমাৰ শত্ৰুতা থাকিব টীমটোৱে এক পইণ্ট পাই যায়। সেইকাৰণে মানে বহুত নিয়ম থাকে দিয়াচোন। নিয়মবোৰো ধৰা বন্ধা নিয়ম। আৰু তোমাৰ চেইন বনাব লাগে কাবাডীত, ঠিক আছে। চেইন মানে তোমাৰ কব গ'লে দুজন, দুজন, দুজন-দুজনকে অ' দুজন, দুজনকে হাত ধৰি কেনে দুজন দুজন দুজনকে হাত ধৰি থাকে, তোমাৰ, ধৰা তোমাৰ যোনটো বাওঁফালে কৰ্ণাৰ থাক এ, বাওঁ কৰ্ণাৰো দুটা সোঁ কৰ্ণাৰত দুটা, মাজত তিনটা মানুহ থাকে ন' সাতটা টোটেল হয়।মাজত তিনটা থাকে ।
মানে, মাজৰ তিনজনে একেলগে ধৰি থাকে নে এজন অকলে থাকে?
দুজনে হাত ধৰে আৰু এজনে পিছত থাকে । সেইজন, যোনজন পিছত থাক এই জেনেৰেলি সেইজন ৰেডাৰ থাকে, মানে যোনে ৰেড কৰে বা ডিফেন্সত ইমান ভাল নহয় । চবৰে বেলেগ বেলেগ মানে তোমাৰ নিজৰ নিজৰ মানে আ ভাল থাকে ন' মানে ধৰা মই এতিয়া যেনেকে আ ডিফেন্সত ভাল হ'য়। বা তুমি হ'ব পাৰা ৰেইডত ভাল, ত যোনজন ভাল ৰেইডাৰ থাকে, তোমাৰ টিমৰ যোনজন একদম টপমষ্ট ৰেইডাৰ হ'য় একদম ভাল তেওঁক মানে চেফত থোৱা যায়। তাকে কোনোবা যদি সিফালৰ পৰা ৰেইড কৰিব আহিছে তেওঁক চুই নাযায়। তেওঁক চুই নগলে তেওঁ ৰেইড মাৰিব বন।
আৰু ৰেড ধৰি লোৱা এতিয়া সেইখিনি গ'ম পালো এতিয়া তুমি যে ক'লা ইয়াক চেফত ৰাখে বুলি। ই মানে ধৰি লোৱা এবা এবাৰ ৰেড লৈ আহিল যোনজনক চেফত যিমানে টেপ্লেছত ৰাখে, কিন্তু সি দু নেক্স টাইমো যাব
পাৰিব পাৰিব নেক্স টাইমো যাব পাৰিব একো ধৰা বন্ধা নিয়ম নাই যে এজন মানুহ দুবাৰ বা তিনিবাৰ একেলগে যাব ব নোৱাৰে পাৰিব, ধুনীয়াকে পাৰিব। অঁ ননষ্টপ নহ'য় মানে সেইবুলিটো গোটেই গেমখন এ খনত এজনকে খেলাব নোৱাৰে ন ভাগৰিব। ৰেইডাৰ দুজন বা তিনজনৰ মাজত সলনি কৰি কৰি জো জোৱাই থাকি ব পাৰে মানে, দুজন থাকিলেও হৈ যায় বা একো ধৰা বন্ধাত তেনেকুৱা নিয়ম নাই মানে যে তাই তেওঁৱে যায় থাকিব লাগিব বা কিবা কাৰণটো এজন মানুহে ই ইমানটো কৰিব নোৱাৰে ন' কাৰণ ত তাতে তোমাৰ বহুত এনাৰ্জিও লাগে। বা এখন গেম যেত যে অঁ এখন গেম যেতিয়া তোমাৰ পোন্ধৰ মিনিট বা সিমান মানৰ থাকে। ওঁ তাতে মানে চাইড চেঞ্জ হ'য় ন' সেইকাৰণে। হিমান খিনি কৰিব নোৱাৰা দিয়া তুমি যদি কাবাডীত অ খেলিব যোৱা বা খেলা ক'বা আৰু মোক। কিবা যদি থাকে মই বুজ বুজাই দিম দিয়া।
তাকে মানে ভাল লাগিল শুনি পেলাই মইও জইন কৰিম দিয়া তোমাক কল কৰিম বা।
অ অ দিয়া- দিয়া নিশ্চয় কৰিবা দিয়া ঠিক আছে দিয়া অ
উ।